চে
হেল্ল'
কবা হেল্ল'
অ হেল্ল' শুনিছেনে।
আৱাজ অহা নাই
অ চাউণ্ডটো অলপ কমাই আহি আছে নেকি
অ চাউণ্ড কম আহি আছে।
এতিয়া ঠিকেই আহি আছেনে
নাই শুনা পোৱা নাই।
অ এতিয়াও শুনা পোৱা নাই নেকি তুমি
শুনা পোৱা নাই।
এতিয়া শুনা পালে নে
অ শুনা পাইছো।
হয় নেকি অ কি কৰি আছে
হা
কি কৰি আছা
এনেই আছো
হয় নেকি ছাহ তাহ খালা।
খালো তুমি কি কৰি আছা।
অ ময়ো এনে বহি আছো বাৰু এনে আজি বতৰটো কেনেকুৱা
আজি বতৰটো ঠিকে আছে বৰফ বৰষুণ হৈ আছে আহ
ৰ নেকি তোমাৰ মানে আমাৰ ফালেটো বহুত গৰম হে
গৰমে হয় আমাৰ ইয়াতো
হয় নেকি আজি মই ভাবিছোঁ যে অলপ চপীংৰ বিষয়ে ডিছকাছ কৰোঁ। বজাৰ কৰাৰ বিষয়ে ডিছকাছ কৰোঁ আলোচনা কৰোঁ
ঠিক আছে দিয়া
তুমি বজাৰ কৰি ভাল পোৱানে
অ ছোৱালী মানুহেতো বজাৰ কৰি বহুত ভাল পায়।
হয় নেকি অ তুমি এনে বজাৰ কৰিবলৈ ক'ত
সে
অ আমাক বজাৰ কৰিব কাৰণে বহুত বেছি টান লাগে
উম।
কত কত যোৱা
বজাৰ কৰিব কাৰণে গুৱাহাটীতে মই যাওঁ। গুৱাহাটীত যেনেকে ফেন্ঞ্চি বজাৰ তাৰপিছত বিশাল মেগামাৰ্ট তুমি ক'ত যোৱা বেছিকে
অ মইতো বিশালেই যাওঁ লাষ্ট টাইম মই ফেঞ্চি বজাৰ গৈছিলোঁ। তাৰ পৰা কেইটামান কাপোৰ আনিলো এনে কিবা লাগিলে মই অনলাইন শ্বপিঙো কৰো তুমি যদি আহ বিশালত যোৱা আৰু তুমি এনে বজাৰত যাই তুমি বাৰ্গেনিং কৰা নে
বাৰ্গেনিংটো ছোৱালী মানুহৰ ফেভৰেট বস্তু হয়। আমি যদি গমো পাও এইটো বস্তুতটো ঠিক প্ৰাইচ আছে তথাপি তুমি বাৰ্গেনিং কৰিমেই
হয় নেকি
তোমালোকে কিয় বাৰ্গেনিং নকৰা
সেইটো বেয়া লাগে মানে বাৰ্গেনিং কৰোতে অলপ মানে অফকট ফিল লাগে যিহেতু তাক বেয়া লাগিব নিচিনা ভাবোঁ মনত ভাব আহিব যেনেকুৱা লাগে সেইটো কাপোৰৰ দামতটো প্ৰায়িখিনিয়ে
আমি কেনেকুৱা বাৰ্গেনিং কৰি আছে
কেতিয়াবা আমাৰ ছোৱালী মানুহৰ লগত যাবা তুমি তেতিয়া তোমাৰ পইছাটো চেভিং হৈ যাব।
হয় নেকি, মোৰ এজনী ফ্ৰেন্ড জনী আছে সিও বাৰ্গেইনিং কৰিবই নাজানে, ছোৱালী হয় বাত সি মানে বাৰ্গেনিং কৰিবই নাজানে সি মানে যিমান কয় সিমানেই দি দিয়ে মই অলপ চলপ বিশ টকা ত্ৰিশ টকা কমাও সিটো সিমানো নি নক কমাই ডাইৰেক্ট দি দিয়ে পইচাটো।
আচ্ছা।
আ, কিছুমানে বাৰ্গেনিং কৰিব জানে।
আৰু ক'ত ক'ত তুমি যোৱা ফেন্সী আৰু বিশালৰ বাহিৰে?
বিশালৰ বাহিৰে মই মাৰ্কেট নকৰো মই গলে মানে ্বো ব বাহি অনলাইন শ্বপিং কৰো তুমি
মইতো অনলাইনো ভাল লাগে আৰু অফলাইনো মোক বহুত ভাল লাগে। অফলাইন হলে কি হয় কি মই পোৰা চপিং ক কুৰ পৰা চাব পাৰো
অ কোৱালিটি ন বস্তুৰ কোৱালিটি কেনেকুৱা হা আহ তুমি কি বুলি অ অনলাইনত অৰ্ডাৰ কৰা নাই।
অৰ্ডাৰ কৰোঁ অনলাইনতটো বহুত ইজি হয় মোৰ পুৰা ঘৰত আহি দি যায়। কিন্তু এইটো গৰমত অফলাইনো যাওঁ মই মোক বহুত ভাল লাগে।
হয় নেকি অ', তুমি এনে অনলাই অনলাইনতটো বহুত ধৰণৰ এপ আছে যেনেকুৱা ফ্লিপকাৰ্ট মিছ য' মিণ্ট্ৰা তাৰপিছত আ, তাৰপৰা এমেজন আ, তুমি কোনটো ব্যৱহাৰ
মই ইয়াৰে চব ব্যৱহাৰ কৰোঁ, কিন্তু বেছি মই মীছো আৰু ফ্লিপকাৰ্ট, সোধা কিয়?
আ, কিয় তুমি মিছো আৰু ফ্লিপকাৰ্ট বেছিকে ব্যৱহাৰ কৰা?
কিয় কি মিছ' আৰু ফ্লিপকাৰ্টৰ যোনটো প্ৰাইচ আছে ইটো বহুত কম থাকে। সেইটো কাৰণে হুম তুমি কোনটো এপছ
মইটো যেনেকুৱা ধৰা টেকনিকেল কিবা কিবি ইলেক্ট্ৰিক বস্তু ল'ব হ'লে, মই এমেজনৰ পৰা অৰ্ডাৰ কৰোঁ। তাতে ৱেৰেণ্টি চেৰেণ্টি অলপ ভাল দিয়ে আৰু চাৰ্ভিচো ভালে সিহঁতৰ। আৰু যেনেকুৱা কাপোৰ চাপোৰ লাগা হলে মই আ, মই তোমাৰ আ, ফ্লিপকাৰ্ট ব্যৱহাৰ কৰোঁ, আ মিণ্ট্ৰাটো মই ব্যৱহাৰ কৰি পোৱা নাই আ, তাতে অলপ প্ৰাইচ বেছি।
তোমাৰ কোৱালিটি চবচে কত ভাল লাগে কোনটো এপছত, বস্তুত
বুলি ক ক'ব গ'লে মই ফ্লিপকাৰ্টতে ভালে কোৱালিটি পাইছো বেয়া কোৱালিটি পোৱা নাই।
আচ্ছা কি বেছি তুমি শপিং কৰা? কাপোৰ নে-নে কিবা ইলেক্ট্ৰিক? সামান।
অ', ইলেক্ট্ৰিক চামান বোৰো বেছিকে এইটো কৰো অৰ্ডাৰ কৰো।
আচ্ছা মইতো কাপোৰ।
হয় নেকি অ', কাপোৰবোৰো তুমি
ত'
হয় নেকি অ', কি কেনেকুৱা ধৰণৰ মানে কা কাপোৰে মানে শ্বপিং কৰা ইলেক্ট্ৰিক বস্তুবোৰ কিবা
ইলেক্ট্ৰিক মানে মই গান শুনি বহুত ভাল পাওঁ। চ' কেতিয়া ইলা এয়াৰবটো মই কিনো।
ইয়াৰপতো ব্যৱহাৰ অ, মানে কিনি থাকা, হয় নেকি?
এনে তুমি মাৰ্কটত যাওঁতে ফেমিলিৰ লগত যাইকে ভাল পোৱা নে পৰিয়ালৰ লগত যাইকে ভাল পোৱা নে বন্ধু বান্ধৱীৰ লগত যাইকে বেছিকে ভাল পোৱা
মই যেতিয়া শোপিং কৰোঁ মই অকলে যাব ভাল পাওঁ। মোৰ লগত কোনো নালাগে মোৰ একদম মনত ছেটিচফাই হওক মোক যি লাগে যিমান টাইম লাগে বেছি মানুহৰ লগত গ'লে মোৰ টাইম বহুত ওৱেষ্ট হৈ যায়।
অ কি কি কিহৰ কাৰণে
পোৱা
মইতো অকলে যাব ভালে লাগে আৰু
না ফ্ৰেণ্ডবোৰৰ লগত
মই কাপোৰ মানে কিনো মই বেছি টাইম নলগাও, মোক যোনটো ভাল লাগে মই লৈ লওঁ আৰু বিচাৰি নাথাকো ইয়াত চিকি ভাল বুলি। যোনটো ভাল লাগে সেইটোৱে লৈ লওঁ। অ', চাইজত আহিব লাগে কাপোৰ অ, আৰু মোক যোনটো ভাল লাগে।
তুমি কাপোৰ ৰিটাৰ্ন কৰা কি নকৰা? ট্ৰাই কৰি পিনে অনলাইন শ্বপিং।
নাই আজিলৈকে কৰি পোৱা নাই তেনেকুৱা মই।
নাই কৰি পোৱা অ', মইতো কৰিছোঁ। যদি মোক ভাল নালাগে তেতিয়াহলে মই ৰিটাৰণ কৰি দিওঁ।
হয় নেকি অ আজিলৈকে তেনেকুৱা কিমান কৰিছা
ছোৱালীবোৰৰ এ তেনেকুৱাতো থাকেই বহুত মানে ছোৱালীবোৰৰ মই দেখিছো কাপোৰবোৰ অ অ পিন্ধে নেষ্কডে মানে ৰিটান কৰে
নহয় তেনেকুৱা কোৱা নাই পিন্ধি কিনে নহয় মানে এবাৰ মই ট্ৰাই কৰোঁ তাৰপিছত যদি মোক ভাল নালাগে মই ৰিতান কৰি দিও।
অ ম ভাল নালাগে মানে ৰিটাৰ্ণ কৰি দিয়া।
হয়
অ সেইটো
তোমাৰ কি শ্বপিং কৰি বেছি ভাল লাগে
অ মই কলো দেখোন এনে এলেট্ৰিক বস্তুবোৰ মই বেছিকে শ্বপিং
ঘৰৰ ফুল পদা সেইবোৰ
সেইবোৰ মই আজিলৈকে নেকনো মই সেইবোৰ ইমান মাথা নামাৰোঁ। সেইবোৰ মানে মই সেইবোৰ কিনাই নাই আজিলৈকে তুমি কিনিছানে
মোৰ মইয়ো নাই কিনা
হয় নেকি এই মই নাই কি এইবোৰ মই কিনা নাই এইটো মই যোৱা কুকাৰ কিনিছিলো হা আৰু সেইটোৱে কুকাৰ কিনিছিলো অনলাইনৰ পৰা
উ তোমাক বেছি অনলাইন শ্বপিং ভাল লাগে নে অফলাইন
অ মোকতো এনে ক'ব গলে আজিকালি অনলাইনে অনলাইন বেছি ভাল লাগে যে তোমাৰ ফিক্স প্ৰাইচ থাকে যাতে একদম আৰু আজিকালি যিমান দোকানীয়ে কিবা বস্তু লব গলে এটা স্পৰ্তিং লব গলে তোমাৰ তিনি চাৰিখ কয় আৰু সেইটো বস্তো বাৰ্গেনিং কৰিব লাগে নহয় সেইটো বেয়া পাব সেইকাৰণে মই অনলাইনতে কিবা অ বেছিকে অৰ্ডাৰ কৰি দিওঁ আৰু অনলাইন হোৱাৰ কাৰণে আজি বহুত সুবিধাও হৈছে যেনেকুৱা ধৰা ব্লিংকিট ওলাইছে এইটো ফ্লিপকাৰ্টৰ মিনিট চলাইছে তাৰ কাৰণে আমাক পাঁচ মিনিটৰ বস্তু ঘৰতে পোৱা যায় তাৰ কাৰণে আজিকালি অনলাইনো ব্যৱহাৰ হয়। তুমি ফ্লিপ এইটো ব্লিংকিত ব্যৱহাৰ কৰা নে ব্লিংকিত তাৰপিছত তোমাৰ মিনিটছ
অ মই কৰো ব্যৱহাৰ সেইবোৰতো বহুত ভাল হয় এমাৰযেনচি কাৰনে কেতিযাবা আমিটো নাভাবোঁ ন এইটো বস্তু লাগিব। পৰককে এতিয়া আমি কত বিছাৰি পাম ত ফ্লিপকাৰ্ট আৰু মিনিটছ আমাক বহুত হেলপ কৰে।
হয় নেকি অ', সেইবোৰ বস্তুত মানে তোমাৰ ঘৰৰ গ্ৰচাৰীবোৰ সামগ্ৰীবোৰ পোৱা যায়। ডাল চাৱল এভৰিথিং পোৱা যায় সেইকাৰণে ভাল লগা
মোৰ ঘৰতো চব গ্ৰছ বস্তুটো অনলাইনৰ পৰাই কিনে।
অ', তোমাৰ তাতে বহুত ডিছকাউণ্টো থাকে জানানে? যিমান দোকানী অ', যিমান দো দোকানী নিদিয়ে সিমান ডিছকাউণ্ট দিয়ে সেইকাৰণে তাৰে পৰা অৰ্ডাৰ কৰা বেছিকৈ ভাল বুলি ভাবোঁ মই।
অ তুমি বাৰ্গেনিং কৰিও ভাল নপ সেইটো কাৰনে তোমাৰ কাৰনে অনলাইন এ বেষ্ট হয়।
অ সেইকাৰনে মই অনলাইন কৰো আৰু অনলাইনত তোমাৰ দিছকাওন দিয়ে। এদিন আমাৰ বিশালৰ পৰা এখন কুলাৰ অনিলো তাতে কুলাৰৰ কুলাৰৰ দাম তোমাৰ দেখাইছিলে আহ চাৰি হাজাৰ পাঁচশ আৰু যেতিয়া মই কুলাৰৰ যেতিয়া পেমেণ্টত গলো তেতিয়া মই ট থ্ৰী থ্ৰী থাউজেণ্ড নাইনটি নাইন ৰুপিজ দিব লগা হৈছে।
তোমাৰ কুলাৰটো কেনেকে হয় ভালনে?
অ', ভালে ঊষা কোম্পানীৰ লৈছিলোঁ। এনে তুমি আ, বেছি ডাঙৰো নহয় আৰু ক'ব পাৰি অলপ ডাঙৰে আছে। এনে তুমি কোৱালিটি চোৱা নে কোৱানটিটি চোৱা?
অ', তুমি যদি মই কাপোৰত কোৱা তে তেতিয়াহ'লে অভিয়াচলি কোৱণ্টিটি আৰু কিবা যদি ইলেক্ট্ৰিক বস্তু ঘৰৰ বস্তু তেতিয়া হলে কোৱালিটি, কিয় কি কাপোৰ মোৰ ইমান কোৱা ভাল নালাগে একবাৰ পিন্ধিম তাৰ পিছততো নাই।
অ', ছোৱালীবোৰ এনেকুৱাই মানে মই বহুতো দেখিছো কোৱানটিটিয়ে লাগে কাপোৰত।
অ',
দিয়া ঠিক আছে ইয়াৰ বিষয়ে পিছত ভালকে ডিচকাছ কৰিম দিয়া।
অ', ঠিক আছে দিয়া।
থিক
থেংক ইউ।